হেল্ল'
অ', শুনা পাইছা?
শুনিছো আপুনি শুনিছে?
আহ শুনিছো দিয়া
এতিয়া
এইয়া চাদৰখনকে বোলো থোপা বান্ধি শেষ অ এখন শেষ হ'ল আৰু এখনৰ মানে এটা চাইদ আছে তাকে বোলো তাকে বোলো বান্ধো এ কাপোৰছিল এ বেলেগৰ হে মোৰ কাপোৰ চিলাবয় প নাই চিলাও চিলাও বুলি ভাবো দে গৰম বন্ধ দেখি দুই এটা কাপোৰ চিলাই দেখিয়ে মানে এ আনি দিয়ে সিয় আনি দিয়ে এ মই বোলো চিলোৱা নাই ৰ হে তাকেহে ব্লাউজ চিলোৱা নাই এনে এই ব্লাউজ চিলালে টাইমো লাগে যে এতিয়া যিিকেইযোৰ চিলাব দিছে ব্লাউজ চিলাব দিয়া নাই মানে ব্লাউ চিলালে আকৌ দামটো বেছি হয় যে সেইটোৰ কাৰণে কৈছে ব্লাউজ চলাব নালাগে আৰু মেখেলা আৰু চাদকেইখন ঠিক কৰিৈ দিলেই হ'ব বুলি কলে
উ হেৰি ফিল্ থকা বোলা চ চিনাব লাগিছিল ময়ো
অ ', এয়াই কোচ কোচ থকা যে
অ',
অ'ন বৌয়ে চিলাই আছিল ল বুলিল দেখোন
অ', বৌয়ে বসিংহৰ পৰা সি কৰি লক
বয় চিলাই আছিলে নেকি তাৰমানে হে ব্লাউজ চিলোৱা নাই যে মই এই কাপোৰখিনি শেষ হোৱা নাই এ এনে চিংগুল হোৱা হয় মই চিলাব পাৰিলোে হয় বিশেষকে ইয়াৰ লগত এটা টাইম দিব লাগে আকৌ চিলাও এ তেনেকে কৈ আছো যে সেইটো কাৰণে হোৱা নাই গৈ
কোজ দি থকাতো অকণমান দেৰিও লাগে
অ', লপ টাইম লাগে বাৰু
উম, বৰকে কৈছিলো ৰঙা এটা, কলা এটা। চিলাই দিবলৈ।
মই বোলো তেনেকুৱা ময়ো চিলাই লও, গৰমত পিন্ধি গৰমত পিন্ধিবলে, এতিয়া টাইমটোয়ে মিলাব নোৱাৰো নহয়।
অ', এ, নহয় এই গোটৰ কাম কৰি থকা। দীপজ্যোতি মাকে আহিছিল নহয়, কাম কৰিবলৈ। ৰঙা এটা পিন্ধি আহিছে, বৌৱেচি চিলাই দিছে ইমান ধুনীয়া লাগিছে দেখিব, বগা যে শকত।
উ। তোমাকো ভাল লাগিব আক'।
অ', মই সেইটো কাৰণে বোলো কালি, দেখা পাইহে মোৰ মনটো বৰ ভাল লাগিলে।
উ।
ক'ব লাগিব ৰব, ৰঙা এটা, কোলা এটাই। অ', বৌৱে চিলাই দিছে বোলে। আঢ়ৈশ হৈছে।
উ।
চলিছেটো, মাজতে এতিয়াও চলিয়ে আছে।
চলিয়ে আছে। আ়ঢ়ৈশ মানে এইটো কাৰণে, এই হে কোচটোত মানে বেছিকে
অ'। কোচতোত সোমায়। নিজে কাপোৰ দিয়া আৰু চিলনি খৰচ মিলাইহে আঢ়ৈশ, ঠিকে আছে।
কাপোৰতো হে, অ', বেছিহে লয় আক'।
উ। কাপোৰতো, অ', বৌৱে দিছে বোলে। কাপোৰতো বৌৱে দিছে, চিলাই সহ। উ।
উ, এনেই তেনেকুৱা হ'লে আকৌ, এতিয়া এটা ব্লাউজ চিলাব দিওঁতেইচোন হেৰি লৈছে। এতিয়া তুমি এটা ব্লাউজ চিলাব দিলেই দুশ টকা, নিজে কাপ
অ', হেৰি এতিয়া চকচোন আমি যে যে চিলাব দিওঁ, আহ আ আঢ়ৈশ টকা লয়চোন ডিজাইন দি লৈ। এতিয়া বৌৱে কাপোৰ দিও যে আ আঢ়ৈশ টকাহে লৈছে।
অ', এনেই কিন্তু তিনিশ টকা লৈয়ে বাৰু। মোৰ হিচাপত আৰু। বৌয়ে যদিও কমাই দিছে ভালেই হৈছে।
ভালেই হৈছে, তাতে এই আমাৰ ছাৰৰ ৱাইফ, ৰাজু ছাৰ ৱাইফে সেই বাইদেৱেও কৈছে, ময়ো এটা চিলাব দিব লাগিব ৰ, বৰ ধুনীয়া দেখা পাইছোং বুলি।
উ। এ, বৌয়ে চিলাই আছিলে সেই হাত কটা, সিও এটা চিলাই লৈছে। বোলে, দীপজ্যোতি সেইটো দেখা পায় মানে দীপজ্যোতি অ', দীপজ্যোতি মাক কে মানে সেয়া চিলাব দিলে, তাৰপিছতে দীপজ্যোতি মাকক চিলাই দিলে। এতিয়া আকৌ কোনোবাই কোনোবাই চিলাব দিছে নিকি!
অ', দীপজ্যোতি মাকে চিলোৱাতো অকমান হাতৰ হেৰি, ফিট টো বেছি বহল হ'ল। থাকে। অকণ পৰি থকা হ'ব লাগিছিল।
এই হেৰি পৰি থকা হোৱাকে হেৰি কৰিব লাগিব আকৌ সেই সেইটোত হেৰি ল'ব লাগিব। অলপ বহলকে ল'ব লাগিব, সি ঠেক
অ', জানো।
তোমাৰ হেৰি লগত লোৱা কথা, কাপোৰটো লোৱাৰ লগত কথা, কাপোৰটো যদি অলপ বহলকে লয়, তেতিয়া মানে ফুলটো পৰি থাকে। ফিল্ডটো যে পৰি থাকে, যদি মানে হেৰি চুটিকে মানে ঠেককে লয় তেতিয়াহলে সেই বস্তুটো নুফুলে মানে থিয় হৈ থাকে আৰু। অ'। মোৰ মন আছে চিলাবলে, কিন্তু এতিয়া মই টাইম
তেনেকুৱা আপোনাৰ এটা নাই জানো?
মোৰ এটা এই হাত দীঘলহে আছিলে। শিল থকা সে হাত দি
অ, অ, মই অ, অ অ অ, হয় দিয়ক।
হালধীয়া আৰু ক'লা আছিলে, হেই চিলাবলে মন কিন্তু কি হ'ব মই টাইমহে মিলাব নোৱাৰো আৰু।
এই, এই বপা মানুহ ডাঙৰ হোৱাৰ পাছত পাৰিব। অকমান ডাঙৰ হোৱা পিছত। খেলি কৰি থাকিব নহয় তেতিয়া।
এতিয়া লগতে থাকিব কৰিব লাগে। ভাট আজি হেয়া বাইদেউৰ ছোৱালী দু, অহ, বাইদেউৰ ছোৱালী দুজনী আহিছিল যে আজি। তাকে দেউতাই হে মাছ আনিলেগৈ। এই মায়ে ভাত পানী বনালে আৰু। এই কিবা চন্দা মাছ আনিলে লোকেল চন্দা বোলে। কটা নাই আৰু মই আকৌ ঘৰত আনি কাটি কুটি দি দিলো, তাৰপিছত সেই দাইল কঁঠাল গুটি আলু মাছে বনালো। আৰু বেলেগ চব্জি নবনালে আৰু, মাছ আনিলে যে সেই একে আৰু গৰমত নো কি বনাই থাকিব হয়?
উম।
মানে, বাকী গেছত হোৱা হলে বেলেগ কথা। জুইত আক' এইফালে ভাত বনাই থকা অসুবিধা হয় সেইকাৰণে দে বোলোঁ আৰু গৰম তাপত থাকিব নোৱাৰো আজি উম, আজি আকৌ তথাপিও অকমান তেওঁ ঠাণ্ডা এটা পৰিছে বাৰু।
আহ, আজি অকমান বতাহো বলি আছে মই গোটৰ কামে কৰি আছিলোঁ, এই মাত্ৰ
নাই, নহয়।
এ, এতিয়া আমাৰ যে হেৰিতটো কি হ'ব এতিয়া তাইতো এতিয়া বেমাৰ বোৰে তাতে আছে নাহিবই এতিয়া, তাকেইতো বেমাৰ বুলি পেলাই নাহিবই
নহয় চাটন কৰাই নাই পিছত মাকৰ ঘৰতহে। অ, এই কন চাটন আহি যাব নোৱাৰে নে? নহলে গোটৰ পৰা উলিয়াই তাই উলিয়াই পেলাই আপলোড দিব লাগিব উপায় নাই পিছত বেয়া পাব নোৱাৰিব।
অ, সেইটোয়ে তাকেইেতো এতিয়া।
সেইটোকে কোনটো কৰিম এনেকে সুধি চাব কোনটো কৰিম কাৰণ এতিয়া তাই নহলে আপোনালোকৰ গোটটো আপলোড নহ'ব। গতিকে তাইক যদি মই কাতি পেলাই নামটো কাটি উলিয়াই পেলাই যদি আপলোড দিম তেনেহ'লে নজনী আপলোড দিব পাৰিম।
অ, সেইটোকে কৰিব লাগিব নহলে। আৰু হেৰি কৰিব নোৱাৰিব জানো এয়া তাৰ সলনি বেলেগক দিব নোৱাৰিব জানো?
বেলেগক হেৰি নতুন মেম্বাৰ সোমাই লব পাৰি পাৰা যাব অ', পাৰ যাব।
অ, সুধী কৈ চাও আৰু কি বুলি কয়।
উম, কিন্তু দহ তাৰিখলে নেত অফ নকৰিবা কথা পাতি আছোঁ। দহ তাৰিখলৈ টাইম আছে। দহ তাৰিখৰ আগত চাৰ্ভাৰ ডাউন হব ন তাৰিখ কালি এটাই এ দিন আছে। কালিৰ দিনটোৰ ভিতৰতে ডিচিচন ল'ব লাগিব।
ইমান আৰু সুধি কৰি লাভ নাই, আৰু ৰখি থাকিলে নহবতো, লাভ নাই। কাইলৈ লগতে যাম, লগতে ডিচিশন, এনেকে ৰখ খি থাকিব নোৱাৰো নহয়। মই ফোন এটা কৰি চাম বাৰু এতিয়া। উম। উম, উম। এজনীৰ লগতে গোটেই খিনি ৰখি থাকিব পৰা নাযায় ন। এ ইয়াাত থকা হেঁতেন তথাপিও
এইখন চাটন গুৰি নহয় জানো! এই খিনি চাটন গুৰি!
অঁ, এইয়া হেৰি এই গৰমাৰ এ কি কয় দলংখন পাৰ হৈ যে চাটন গুৰি যে।
হয়, আহিব পাৰেচোন।
এ জ্বৰ বুলি পেলাই সেই অপাৰেচন কৰিব যাম বুলি পেলাই গৈছ ছিল। এতিয়া মানে কিবা থাইৰইডো প্ৰব্লেম আছিল যে। সেইটো কাৰণে মানে সেইটো কমিলে, এতিয়া উপাৰচন জ্বৰ হ'ল আৰু। সেইটো কাৰণে নকৰিলে মানে।
অ', জ্বৰ হ'লে নকৰিব নহয়। জ্বৰ হ'লে নকৰিব, তেজ তেজ নহ'লে নকৰিব।
অহ, মানুহজনী সম্পূৰ্ণ সুস্থ হ'ব লাগিব, তেতিয়াহে। ইমান আও অঁ, সুধি কৈ চাও, এতিয়া তাৰে কাৰণেতো ৰৈ থাকিব নোৱাৰোঁ ন!
নোৱাৰে নোৱাৰে নোৱাৰে। আৰু গোট নিদিলে ই কৰা একুৱেটো কাম নহ হ'ব না! তো কৰিলে নহ'ব নহয়, আপলোড দিলে, আপলোড, আমি আপলোড দিলেহে ব্লকত আমাৰ ছাৰে কম্পিউটাৰত এপ্ৰভ কৰি দিব বস্তুতটো।
অঁ।
নহ'লে নোলাব আকৌ নহয় বস্তুটো।
উম।
সেইটো কাৰণে কৈছো। এবাৰ ফোন কৰি। অঁ, খালো। এবাৰে, বনাই থলো দহটা মানতে। এই গোটৰ মানুহ ৰাতিপুৱাৰ পৰা আহি আছে, চাৰ্ভাৰ ডাউন কাৰণে কাম কৰিব পৰা নাই। উভতাই পঠাই আছ পঠাই আছোঁ, তাৰপিছত আহিলে দহটা মানত চাৰ্ভাৰটো। চ এ এতিয়া কৰি মানে বাৰটা মান বজাত ভাতকেইটা ধুমা ধুম খাই লৈছো মানুহ কমূতেই। আহিয়ে আছে যে, কৰি আছে। মাত্ৰ সান্তনা হঁতৰ গোটটো কৰি গৈছে।
সান্তনা ব'য়ে কৰা নাই জানো?
আমাৰ সিহঁতৰ গোটটো আমাৰ হেৰিটা সোমাই সোমাই আছে। কি অভিজাত্ৰী হে খিনি বুক কিপাৰত যে। অঁ।
গতিকে সেইখিনি কাম সি কৰি আছে আৰু।
কৰি গৈছেহে। মানুহজন আছে।
হয়, হয়।
ধেৰ দিন হ'ল, একেবাৰে কাকো কোনো নেদেখা নিচিনা লাগি আছে।
অঁ, এতিয়া কাইলৈ মিটিংখন। কাইলৈ মিটিং নহবই চাগে মান এই কি, সেনও হলে নহ'ব নহয়ত কেনচেল কৰিব লাগিব আকৌ।
অহ, তিনিজনিকে মানুহ নহয় উম। কিবা দিব নেকি চাগে গ্ৰুপত।
চোন আক গ্ৰুপত ৰাতি মেছেজ এটা দিলেই হ'লা ন?
উম, দিব চাগৈ। গোটেই কেইজন নোহোৱাকে আকৌ এনে কোৱা নাই সেই উপস্থিতি বাধ্যতামূলক ন' থাক
অ'।
এ নহ'লে আকৌ কেনেকে কৰিবগৈ।
বাই এজন বাই কিবা এটা বেলেগ বিশেষ অসুবিধা আকস্মিকত এজন নোহোৱাটো স্বাভাৱিক কথা।
উম।
তথাপি মেনেজ কৰিব পাৰিম ন'। দুজন বা তিনজন নাথাকিলে নহ'ব যতিও মানে হোৱা কথা আছ
অ' নহয় এতিয়াই হ'বয়ে নহয়। ইজনৰ পিছত সিজন তেনেকে হৈয়ে থাকিব।
অ' দিগদাৰ হ'ব না, নোৱাৰিব কাৰণ দুজন নাইয়ে আকৌ।
উম। দিয়া হ'ব দিয়া ন' দিয়া এতিয়া।
হ'ব দিয়ক অ' ঠিক আছে।
অ'।